হেল্ল'। হেল্ল'
অ', কি কৰিছা?
এ আছোঁ ৰবা এনে বহি, তুমি?
আছোঁ ৰ'বা পিছে গৰম কেনেকুৱা
এই নক'বা আৰু গৰমৰ কথা এই গৰমতে থাকিব নোৱাৰা হৈছে আৰু
বাকী মই তোমাক এটা কথাহে ক'ব খুজিছিলো ৰবা যদি তুমি ব্যস্ত নাই এতিয়া
কোৱাচোন কি কথা?
মানে মোৰ যোৱাকালি একজাম আছিল আৰু পৰীক্ষা এটা আছিল ত পৰীক্ষা দি মই কলেজৰ পৰা উভতি আহ আহোতে ভাবি আছিলো ধৰা মানে আমাৰ যিটো শিক্ষা বৱস্থা সেইটো কিমান সলনি হৈছে নহয় জানো
সঁচাকৈ দে মানে আগতকৈ মানে আমাৰ যিটো শিক্ষা ব্যৱস্থাটো বহুতেই সলনি হৈছে ধৰি লোৱা আগতে যিটো ধৰণ আছিল ধৰি লোৱা শিক্ষা ব্যৱস্থাৰ এতিয়া বহুত নতুন নতুন ব্যৱস্থা ধৰি লোৱা আহিছে এই কিন্তু আৰু কেতিয়াবা ভাবোঁ যে সকলো পৰিৱৰ্তন ভালেই হৈছে হৈ আছে নে বেয়া হৈ আছে পৰিৱৰ্তনটো ভালৰ দিশে গৈছে নে বেয়া দিশে গৈছে সটো ভাবা যোয় আৰু
ম মইো সেইটোয়ে ভাবো। মানে শিক্ষা ব্যৱস্থাৰ যিটো এটা উদ্দেশ্য হওক মানে মেইন উদ্দেশ্যয়টো তোমাৰ হ শিক্ষা ব্যয়ৱস্থাই জ্ঞান দিয়া কিন্তু তোমাৰ বহু ক্ষেত্ৰত কেতিয়াবা কেৱল নম্বৰ আৰু পৰীক্ষাকে আমি বেছি গুৰুত্ব দিওঁ ধৰা যিজনে যিজন শিক্ষাৰ্থীয়ে বা যিজন ছাত্ৰ বা ছাত্ৰীয়ে বেছি নম্বৰ পায় তেওঁ সকলো ঠাইতে গুৰুত্ব পায় মানে সকলোৱে ভাবে যে তেওঁ একদম জনা বা সকলোতকে ওপৰত কিন্তু এনেকুৱা নহয় ন যে যিজন ছাত্ৰ ছাত্ৰীয়ে নম্বৰ কম পায় তেওঁলোকে একো বস্তু নাজানে হয়তো তেওঁলোকে জীৱনত যিজন বেছি যিজন ছাত্ৰ বা ছাত্ৰীয়ে কম নম্বৰ বা বেছি নম্বৰ পায় তেওঁলোকতকেও বহুত বেছি কথা জানে, নহয় জানো।
একদম ঠিক কছে দিয়ে এই যিটো আমাৰ নম্বৰ ব্যৱস্থা আছে ন আমাৰ যিটো শিক্ষা ব্যৱস্থা এইটোৱে বহুত ছাত্ৰ ছাত্ৰীৰ জীৱন মানে অন্ধকাৰ লৈ লৈ পেলাইছে আৰু এইটো ব্যৱস্থাটো মই এই সন্মত নাই ব্যৱস্থাটোক লৈ ল'ৰা সৰুৰে পৰা যিবিলাক ল'ৰা ছোৱালীবোৰো আছে সেই নম্বৰ আনি আহ দিব লাগিব ধৰি লোৱা ৰেংক পাব লাগিব বুলি ইমান চাপ দিয়া হয় তেওঁলোকে ইমান মানে চাপ দিয়া হয় যে তেওঁলোকে মানসিকভাৱে কেতিয়াবা আহ বিকল্পিত হৈ যায় এনেকুৱা আৰু আৰু তেওঁ মানে এই শিক্ষ কাণ্ড আ যিটো তেওঁলোকে হেৰাই যায় মানে তেওঁলোকে এটা যে অকল পঢ়িব লাগে নম্বৰ আনিব লাগে আৰু ভাটৌ ভাটৌ চৰাইৰ লিখা যিটো অহ একলম অহ মুখস্থ মাৰি মুখস্থ মাৰি সেইটো হেনো ভাবিছে আৰু শিক্ষা অৱস্থাটো ক'বলৈ গ'লে।
মোৰ ধৰা এতিয়াও মনত আছে যেতিয়া ধৰা মই স্কুলত পঢ়িছিলো স্কুলত পঢ়ি থাকোতে যেতিয়াই মানে পৰীক্ষাৰ এখন তোমাৰ নটিচ আহে আৰু যে পৰীক্ষাটো ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ হ'ব, তেতিয়াই কিমান টেনচন আৰম্ভ হৈ যায় যে পৰী ক্ষাটো কেনেকুৱা হ'ব কেনেকে পঢ়িম কেনেকে ইমান মানে চিলেবাছ কাভাৰ কৰিম আমি তাকে মোৰ ভাবিলে টেনচন হৈছিল।
তাকেই দিয়া, এইটো কেৱল শিক্ষাৰ্থীতে নহয় কিন্তু অভিভাৱকসকলৰ ওপৰতো মানে বহুত চাপ আৰু অনুভৱ কৰে এইকাৰণে ধ ধৰি লও সকলোৰে আশা থাকে যে অ এই সন্তানটোৱে বা নিজৰ অ মানে-মানে অভিভাৱকৰ প্ৰত্যেক তোৰ সন্তানটোৱে যাতে ভাল ফলাফল দেখুৱাই তেওঁলোকক মানে গৌৰৱ্বিত কৰে এইটোৱে আৰু সেইকাৰণে চাগে অ ছাত্ৰ ছাত্ৰীৰ ওপৰতে অলপ চাপ পৰে যে ভাল নম্বৰ আনিব লাগিব ভালকৈ পঢ়িব লাগিব, অকল নম্বৰেতে দৌৰি থাকে সেনেকুৱা।
অঁ, সেই ক্ষেত্ৰত সকলোৱে এটা কথা পাহৰি যায় যে ধৰা সকলো শিক্ষাৰ্থী একেধৰণৰ প্ৰতি প্ৰতিভা হয়তো নাথাকিবও পাৰে।
তাকেই মানে মানে সকলো মানে যেনেকে সকলো হাতৰ আঙুলি ধৰি লোৱা সমান হয় ঠিক তেনেদৰে সকলো যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিটো যিটো প্ৰতিভা সেইটোতো একে হ'ব নোৱাৰে ন, কিছুমানে ধৰি লওক পঢ়াত ভাল কিছুমানে ধৰি লওক খেলা ধূলাত ভাল, কিছুমানে ধৰি লোৱা সাহিত্যত ভাল, কিছুমানে সংগীতত ভাল মানে কিছু অন্যান্য কিছুমান দিশত কিছুমান ছাত্ৰত ভাল যেনে ধৰি লক আজিকালিতো ক'ব গ'লে যিটো বৰ্তমান যুগৰ যে ধৰি লোৱাক কিছুমানে যিটো অনলাইন মানে যিটো গেম খেলা সেই তাতে কিছুমান তাতেই ভাল কিছুমানে ধৰি লোৱা যিটো কণ্টেণ্ট বুলি কয় কণ্টেণ্ট ক্ৰিয়েচন তাতে সেইটোত ভাল কিছুমানে ধৰি লোৱা সকলোৰে যিটো প্ৰতিভা সেইটো ক'বলৈ গলে বহুত বেলেগ বেলেগ আৰু
অথচ তোমাৰ বহু সময়ত কেৱল যিটো একাডেমিক ফলাফল থাকে তাৰ ওপৰত ভিত্তি কৰি তোমাৰ শিক্ষাৰ্থীক মূল্যায়ন কৰা হয় যে তোমাৰ যিজনে একাডেমিক ফলাফল ভাল দেখুৱাই তেওঁ জীৱনত ধৰা বহুত ভাল ৰিজাল্ট বা ভাল কামত থাকিব পাৰিব আৰু যিজনে একাডেমিক ফলাফল বেয়া তেওঁৰ জীৱনত একো একো কৰিব নোৱাৰিব এনেকুৱা এটা মানে প্ৰথা আমাৰ সমাজত প্ৰচলিত হৈ আছে
সমীক্ষা ব্যৱস্থা ন মানে মানে শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে যে তেওঁলোকক জ্ঞান দিয়া কিন্তু আমাৰ ইয়াতে শিক্ষাৰ মূল ব্যৱস্থা হৈছে তেওঁলোকক কেনেকৈ যিটো মুখস্থ মাৰি কেনেকৈ নম্বৰ আনিব পাৰে সেইটোৱে এনেকুৱাে যে আৰু মানে সকলো ধৰণৰ মানে মানে ছাত্ৰ ছাত্ৰীৰ ওপৰত এই নম্বৰটোৱে বহুত বহুত প্ৰভাৱ পেলাই থাকে আৰু মানে শিক্ষাৰ যিটো ম মূল লক্ষ্য হ'ব লাগিছিল সেইটো ধৰি লোৱা মানুহক মানে সম্পূৰ্ণভাৱে গঢ়ি তোলা হ'ব লাগিছিল কিন্তু আমাৰ ইয়াতে শিক্ষা ব্যৱস্থাত কেৱল নম্বৰ অনা নম্বৰ অনাৰ যিটো ৰেংক হয় সেইটো ৰেংক অনা সেইটোৱে আৰু লাগি গৈছে চ সকলোৱে কৰিব
আগতে ধৰা শিক্ষকসকলৰ লগতো তোমাৰ ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক অলপ বেলেগ বেলেগ আছিল কাৰণ তোমাৰ আগৰ সময়ত শিক্ষকসকলে কেৱল পাঠদান কৰা নাছিল এ ছাত্ৰ ছাত্ৰীক এটা পথ প্ৰদৰ্শন কৰিছিল যে তুমি ধৰা জীৱনটোত কেনেকে আগবাঢ়ি যাব বা জীৱনত কোনটো সময়ত কি বস্তু কৰিলে তোমাৰ জীৱনটো সফল হব পাৰে বা কেৱল পঢ়াৰ ক্ষেত্ৰতে নহওক যদি কিবা মানসিক অশান্তি থাকে সেই ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক যথেষ্ট পৰিমণে সহায় কৰিছিল যিটো তোমাৰ যিটো বৰ্তমান সময়ত আমি দেখিবলৈ নাপাওঁ আৰু ধৰা মোৰে এজন শিক্ষক আছিল আৰু আগৰ সময়ত যেতিয়া আমি স্কুলৰ সময়ত পঢ়ি আছিলো তেওঁ মানে পাঠ্যপুথিৰ বাহিৰেও বহু কথা শিকাইছিল মানে ধৰা যে ডাঙৰক কেনেকে সন্মান কৰিব লাগে তুমি ডাঙৰ এজন ব্ক্তি কেতিয়াবা কেনেকে কথা পাতিব লাগে বা নিজৰ চৰিত্ৰটো কেনেদৰে ভাল ৰাখিব পাৰা বা কেনেকে মিটিং বা কিবা এখন ঠাইত গলে তুমি নিজৰ নিজৰ লগতে নিজৰ যিটো ঠাই আছে বা নিজৰ স্কুলখনে হওঁক বা নিজৰ পৰিয়ালকে হওঁক কেনেকে এটা মানে প্ৰতিষ্ঠাপিত অনুষ্ঠানত তুমি আগবঢ়াই নিব পাৰা বা জীৱনত কেনেকে তুমি এটা ভাল কামত নিয়োগ হব পাৰা এই সকলো ক্ষেত্ৰত মানে যথেষ্ট সহায় কৰিছে
হয় মানে মই ধৰি লোৱা শিক্ষকসকলতো কেৱল পাঠদান কৰা ব্যক্তিয়ে নাছিল ন তেওঁলোক এটা আমাৰ কাৰণে পথ প্ৰদৰ্শক যিটো কোৱা হয় সেই পথ প্ৰদৰ্শকো আছিল ক'বলৈ গ'লে আৰু এনে সেই ধৰণৰ ধৰি লোৱা শিক্ষকে চাগে আচলতে ছাত্ৰ ছাত্ৰৰ জীৱনত মানে মানে বহুত প্ৰভাৱ পেলায় আৰু সেই সেই সেনে সেনেকুৱা ধৰণৰ শিক্ষাই বা সেনে সেনেকুৱা ধৰণৰ ধৰি লওক শিক্ষক বা শিক্ষয়িত্ৰী হওক ক'বলৈ গ'লে
অ এতিয়াও এতিয়াও ধৰা বহুত ভাল ভাল শিক্ষক আছে কিন্তু তথাপিও কিছুমান ক্ষেত্ৰত শিক্ষা যেন বেছি তোমাৰ এটা বাণিজ্যিক হৈ গৈছে আৰু মানে সকলো ক্ষেত্ৰতে মানে শিক্ষকেই হওঁক বা স্কুল হওক নিজৰ নিজে কেনেকে পইচাটো ইনকাম কৰিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে ন কি তোমাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক কেনেকে ভাল কৰিব পৰা যায় বা কেনেকে তেওঁলোকৰ উৎসাহ বঢ়াব পাৰি পঢ়াৰ ক্ষেত্ৰতে হওঁক বা জীৱনৰ প্ৰতিটো মুহূৰ্ততে হওক
ঠিকেই দিয়া এতিয়া যেন শিক্ষা ব্যৱস্থাটো কিবা এটা পইচাৰ খেল হৈ গৈছে আৰু মানে মোৰ কেতিয়াবা এনেো লাগে যে ধৰি লোৱাক স্কুলত পঢ়িলে মানে যথেষ্ট নহয় আৰু মানে কচিং ল'লে বা কচিং নললে যে আগবাঢ়ি যাবই নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা আৰু
এইটো তোমাৰ এটা ধৰা বহু পৰিয়ালৰ বাবে এটা আৰ্থিক বুজাও হৈ পৰে দিয়াচোন কাৰণ আম বিশেষকৈ তোমাৰ গাও অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে সমস্যাটো বহুত ডাঙৰ কাৰণ আমি যিটো সময়ত তোমাৰ পঢ়িছিলো তেতিয়া সময়ত আমি তোমাৰ দশম শ্ৰেণীলৈকে হওক বা নৱম শ্ৰেণীলৈকে হওক টিউচন নোলোৱাকে পঢ়িব পা প পৰা গৈছিল মানে আগৰ সময়ত যিবিলাক ছাত্ৰ ছাত্ৰী হৈছিল কিন্তু আজিকালি তুমি চাব পাৰা বা দেখিবাহি যে একদম সৰুৰে পৰা যেতিয়াই স্কুলত নামভৰ্তি কৰা হয় ছাত্ৰ বা ছাত্ৰী গৰাকীৰ তেতিয়াৰ পৰাই মানে টিউচন লগাই দিয়া হয় সকলো চাবজেক্টত কাৰণ সকলোৱে ভাবে যে অ টিউচন লগালে কেৱল পঢ়াটো ভাল হব পাৰে
বহ অঞ্চলৰ ধৰি লোৱাক শিক্ষাৰ শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলৰ কাৰণে বহুত সমস্যা বাঢ়ি যায় আৰু মই ধৰি লওোৱা তেওঁলোকৰ ইমানৰ টকা পইচা নাথাকেতো ত তেওঁলোকে এইবিলাক যিবিলাক পোৱা হয় আহ অকল কচিং চেণ্টাৰ এইবিলাক ল'ব নোৱাৰে তেওঁলোকে যাতে তেওঁলোকে মানে আৰ্থিকভাৱে বহুত পিছপৰাতো সেইকাৰণে বহুত সমস্যা দেখা দিয়ে তেওঁলোকৰ মাজত
তাকে আৰু এটা তোমাৰ ডিজিটেল শিক্ষাৰ প্ৰভাৱ বাঢ়িছে উম ধৰা যিটোৰ সুবিধা সকলো তাত নাই কিন্তু যাৰ তাৰ সুবিধা আছে তেওঁলোকেও সয়ত ব্যৱহাৰ নকৰে তোমাৰ ডিজিটেল শিক্ষাৰ নাম লৈ মোবাইলত বা ফোনত বেলেগ বেলেগ বস্তু তেওঁলোকে উপভোগ কৰে যাৰ ফলত তেওঁলোকৰ পঢ়াৰ দিশটোৰ প্ৰতি ৰাপটো কমি যায় আৰু যিটো মোবাইল ফোন তাৰ প্ৰতি আকৰ্ষিত বেছি বেছি হৈ যায় বা কেতিয়া সময় কেনেকে মোবাইল চাইছে কেনেক সময়বোৰ পাৰ হৈ যায় সেইবিলাক সিহঁতে পাহৰিয়ে যায় যে ইমান সময় কেনেকে পাৰ হৈ গল
অ মই এইটো লক্ষ্য কৰিছোঁ যে মানে এই আৰু এইটো কথা তোমাৰ যিটো ক'ভিডৰ সময় হৈছিল ন যিটো ক'ভিড নাইন্তিনৰ হৈছিল তেতিয়া এইটো কথাখি স্পষ্টকৈ দেখা গৈছিল কিন্তু
বাকী তোমাৰ কিনো হয় হয় বাকী ধৰা কভিড নাইনটিনৰ পিছত সকলো মানে সলনি গৈছে আৰু পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব কমি আহিছে বাকী এইবোৰৰ ওপৰত কথা কবলৈ গলে শেষে নহ'ব আৰু নহলে
তাকেইটো কবলৈ গলেতো শেষে নহব অ দিয়া তেনেহ'লে ন
অ দিয়া
দিয়া